হেল্ল' অ, ' শুনিছোঁ কোৱা।
কি কৰি আছা।
এ, এনে অলপ বাহিৰলৈ ঘূৰি পেলাই আহিছো, তুমি কি কৰি আছা।
এ, মই আনে আছো ৰবা এতিয়া মানে বাহিৰতে যাম মানে অলপ মানে এ বজাৰ চ কৰিব লাগিব ৰবা অলপ আজি
হয়, নেকি কিহৰ বজাৰ কৰিবা।
আজি এনে অলপ বজল তোমাৰ এনে কৰিব লাগে সপ্তাহিক বজাই কৰিব লাগে।
হয়, নেকি অ, ' আমাৰ মানেও অ, 'আজি সোমবাৰ বজাৰ হয়, আমাৰ ডাঙৰ বজাৰ লাগে, আজি
হয় নেকি।
অ, 'সোমবাৰ বজাৰ ডাঙৰ বজাৰ লাগে।
হয় নেকি।
অ, অ, আমাৰ ইপিনেও লাগে। বজাৰ হয়, হয়, হয়।
কি হয় কিহৰ বজাৰ লাগে, তোমাৰ মানে
বজাৰ আমাৰ ইয়াত চব পোৱা যায়, চব্জি তোমাৰ গেলামালৰ পৰাই মাছৰ পৰাই মাংসৰ পৰাই। উম, মচলাৰ পৰাই শাক পাচলি চব আৰু তোমাৰ। চব বজাৰত চব পোৱা যায় মানে তোমাৰ,
হয়, নেকি অ, ' তুমি বজাৰৰ কি কি আনিবা তেনেহলে আজি
আজি চাও বাৰু কি আনো চাও। লগৰ লগত যাওঁ এনে বজাৰত বজাৰ নকৰিলেও চাই ভাল লাগে।
হয়, নেকি অ, ' মোকো এনেকুৱা ভাল লাগে বজাৰ মানে কৰিলেও নকৰিলেও একো নাই এইটো চাইকে ভাল লাগে, দাম দৰ সুধিকে বজাৰত কি দাম চলি সেইবোৰ গম পালে মানেও ভাল লাগে।
হয়, হয় মানে মা মানে খুব ভাল লাগে বজাৰত চাই এইবিলাক তোমাৰ চাই কিনে। অ, ' বজাৰ মানে, মানে মই বজাৰত মই এটা বস্তু বেয়া পাওঁ এই শাক পাচলিব বোৰ বেয়া পাওঁ। ন
হয়, নেকি কি আনিব যোৱা নহলে শাক পাচলি বেয়া পোৱা তেনেহলে।
শাক পাচলি অলপ সেই লাগে তোমাৰ
এ, হয়, নেকি এনে--এনে ই বজাৰত তুমি কাপোৰ চাপোৰ কিনানে?
বজাৰত এই তোমাৰ এই বজাৰত কাপোৰ মানে তোমাৰ হেৰিত কিনো, তোমাৰ এইবিলাক যি চ শ্বপিংমলতেই কিনা গোটেইখিনি
হয়, নেকি লাষ্ট টাইম কৰ পৰা কাপোৰ লৈছিলা।
লাষ্ট টাইম, লাষ্ট টাইম, লাষ্ট টাইম, উম, ৰবা, ৰবা, লাষ্ট টাইম লাষ্ট টাইম মই ৰঙিয়াৰ পৰাই লৈছিলো।
হয় নেকি অ, ' হয়, নেকি মই লাষ্ট টাইম তোমাৰ ফেঞ্চিবজাৰ গৈছো। কিন্ত ফেঞ্চি বজাৰৰ পৰা মই দুটা বেগী পেন্ট ললো হোৱাইট কালাৰত। আৰু দুটা চাৰ্ট লৈছিলো অ, 'এটা অ, ' এইটো তোমাৰ সেইটো কালাৰৰ ললো, গুলপীয়া কালাৰৰ মানে ইমান গুলপীয়া নহয় বগা টাইপৰ গুলপীয়াাতৰ এটা আ গ্ৰে কালাৰ লৈছে। দুটা বেগী পেণ্ট লৈছিলোঁ আৰু দুটা চাৰ্ট লৈছিলোঁ তোমাৰ চাৰি- চাৰি হাজাৰ মান গ'ল চাৰিটা কাপোৰত। আৰু আহ সেইটোয়ে ললো উম।
মোটামুটি তোমাৰ এক হাজাৰকে পৰিলে এটাত
নাই নাই চাৰ্টৰ দাম অলপ কম পেনৰ অলপ বেছিকে লৈছে অ' ছয়শ ছয়শকে বাৰ বাৰশ লল
মানে তোমাৰ দেখোন আজিকালি ভাল কাপোৰ মানে কম দামত নাপায় মানে তোমাৰ চব নাইনটি নাইন নশ মানে তোমাৰ
নশ নিৰানব্বৈ তোমাৰ আছেই তোমাৰ কম দামীও কাপোৰ মানে মই ব্ৰেণ্ডেত কাপোৰ কাপোৰবোৰ পিন্ধিকে ভাল পাও তুমি ব্ৰেণ্ডেত কাপোৰবোৰ পিন্ধিকে ভাল পোৱানে।
হয় - হয় মই ব্ৰেণ্ডেতে পিন্ধো মানে তোমাৰ হয় - হয়।
ইমান ব্ৰেণ্ডৰ পিন্ধিব নোৱাৰো বাৰু এই তেনেকুৱা চিম্পল ব্ৰেণ্ডৰ পিন্ধো। আৰু কাপোৰ কোৱালিটি ভাল চাও আৰু ইমান ব্ৰেণ্ডেডো ইমান ব্ৰেণ্ডেত - ব্ৰেণ্ডেত
মানে হয় মানে আৰু তোমাৰ যি পিটাৰ ইংলেণ্ডৰ হয়
অ'
অ' মানে তোমাৰ যি পিটাৰ পিটাৰ পিটাৰ ইংলেণ্ডৰ যি চাৰ্ট বিলাক পাই তোমাৰ পিন্ধি পাইছা নে।
হয় হয় অ' পিটাৰ ইংলেণ্ডৰ পাইছো তুমি পাইছ নে
অ' পাইছো মানে ভাল লাগে তাত চাট
অ, এইটো ঠা- ঠাণ্ডা - ঠাণ্ডা দিনত পিন্ধিকে ভাল লাগে এইটো।
ঠাণ্ডা বুলি নহয় গৰমতো তোমাৰ বগা চাৰ্টবিলাক চাবাচোন পিটাৰ ইংলেণ্ডৰ
অ' অ' অ' এইবোৰ অ' নি কটনৰ অ, ঠাণ্ডাও লাগে যিহেতু উম এনে তুমি
চুজ বা কি আছে তোমাৰ লগত ব্ৰেণ্ডেত কাপোৰৰ মাজত চবচে
ব্ৰেণ্ডেড বুলি ক'লে মানে কি আৰু আমি সিমান দামীও নিপিন্ধো তোমাৰ মৃদুলৰ বিলাক পিন্ধো আৰু তোমাৰ নশ নিৰান্নব্বৈ পোন্ধৰশ অ' দুই হেজাৰ দুই হেজাৰৰ ওপৰত তেনেকে নাযায় আৰু
মোৰ লগত এটাই বস্তু ব্ৰেণ্ডেত আ তোমাৰ মই যিহেতু আজিৰ পৰা ছয় অ' তিনি চাৰি তিনি বছৰ হল লোৱা তোমাৰ অহ জৰ্ডনাৰ লৈছিলো।
জৰ্ডনৰ জোতা।
অ তোমাৰ এইটো তোমাৰ ফাষ্ট কপি আছিলে চাৰে সাত। হাজাৰত লৈছিলো এতিয়া ব্যৱহাৰ কৰোঁ একদম।
ফাষ্ট কপি তোমাৰ হেৰি ফাষ্ট কপিৰ। ওপৰত আৰু এটা আছে ন সেইটো কি বুলি কয় তোমাৰ কি বা বুলি কৈ ৰবা। ফাৰ্ষ্ট কপিৰ ওপৰত আৰু এটা থাকে তোমাৰ এই। এইটো কিবা বুলি কয়।
ফাঁৰ্ষ্ট কপিৰ উপৰতো অৰিজিনেলে থাকে নেকি।
নহয় নহয় আৰু এটা থাকে তোমাৰ।
হয় নেকি অ মইটো ফাৰ্ষ্ট কপিৰ চাৰে সাত হাজাৰত লৈছিলো।
ফাৰ্ষ্টকপি ইমান দাম পৰিব নালাগিছিল দেখোন।
হা।
ফাৰ্ষ্ট কপি ইমান দাম পৰি নালাগিছিল অ।
ফাৰ্ষ্ট কপিৰ বহুত দাম জৰ্ডানৰ হয় তোমাৰ যোনটো অৰিজিনেল। এইটো বহত দাম, টো ফাৰ্ষ্ট কপিএ- ফাৰ্ষ্ট কপিৰে মোৰ চাৰে সাত হাজাৰ পৰিছে। তিয়া, এতিয়া মই পিন্ধিলে মানে এইখন জোতা ইমান ভাল লাগে। অ, নকয় কিছুমানে অ নকবাই তুমি কই-কই এইটো বহুত চাৰি-পাঁচ বছৰ পুৰণা জোতা বুলি। সেইটো আছে আৰু নাইকৰ এখন জেকেট আছে, চাৰে চাৰি হাজাৰৰ।
আৰুটো- হয় মানে এই পল্টন চাৰি তাত এই মই পাই থাকো মোবাইলত নম্বৰ বিলাক দিয়াই থাকে। এ, মানে তোমাৰ ফাৰ্ষ্ট কপি তোমাৰ এইবিলাক মানে তোমাৰ দুই-তিনি হাজাৰতে এতিয়া দি - দি, দি দিছে দুই
এই সেইবোৰ অৰিজিনেল নাথাকে, যোনবোৰ তোমাৰ তিনি-চাৰি হাজাৰত হেইতে কয় আৰু অৰিজিনেল নাপাই, ফাৰ্ষ্ট কপি মোৰ আই চাৰি বছৰ হ'ল, তোমাৰ যে-যেনেকুৱা আছ চিলে এনেকুৱা আছে এইটো কাপোৰটো। অ, জোতাৰ আৰু য-যোনটো নাইকৰ যোনটো চাৰ্ট চাৰে চাৰি হাজাৰৰ এইটো লৈছিলো জেকেটখন, এখনত যেনেকুৱা লৈছিলো সেনেকুৱাই আছে। তোমাৰ অলপো মানে কাপোৰ কবাত ফাটিছে বুলি ই এনেকুৱা কৰিব নোৱাৰে। বা পিন্ধা না পিন্ধো, পুৰা পিন্ধো হ-হ এনেকুৱা এইদম জোতা তোৰে ইমান হা হাৰ্ডলি ইউজ নকৰোঁ, মানে জোতাটো অলপ হেভি আছে ন? ক'বাত গ'লে মানে পিন্ধিকে ভাল লাগে আৰু জেকেটটো পিন্ধি থাকো ভাল লাগে। হাৰ্ডলি ইউজ কৰো।
ভাল লাগে ন?
এক কোলাৰ যোৱা এনেকুৱা একো নাই।
অ, মানে তোমাৰ এই ফাৰ্ষ্ট কপিৰ ওপৰত যি থাকা বুলি কৈছা সিটো মাষ্টাৰ কপি বুলি কয় তোমাৰ।
মাষ্টাৰ কপি।
অ, হয়। সেইটো
এতিয়া নতুনকে ওলাইছে। মই যেতিয়া লওঁতে ফাৰ্ষ্ট কপিয়ে-ফাৰ্ষ্ট কপি আছিলে। তাৰপিছত তোমাৰ অ, ডাইৰেক্ট অৰিজিনেল আছিলে, মই যি তেতিয়া লৈছিলো, চাগে মা তেতিয়া মাষ্টাৰ কপি নাছিলে, মই এতিয়াই গম পালো। মই আগত শুনা নাই, যেতিয়া মই যে-আ তাতে গৈছিলো শ্ব'ৰুমত, ল'বৰ কাৰণে।
হয়-হয় গ'লে সুধিবাচোন যি মাষ্টাৰ কপি গম পাবা এতিয়া মাষ্টাৰ ক পিয় ওলাইছে।
হয় নেকি? আগতে মাও তেনেকুৱা গম পোৱা নাছিলো। এ তে গম পালো। অ মাষ্টাৰ কপি। চাগে এইটোও ভালেই হ'ব চাগে।
ভালে হ'ব। এইটো তোমাৰ ফাৰ্ষ্ট কপিত থাকি ভালে হয়।
ফাৰ্ষ্ট কপি, ছেকেণ্ড কপি, থাৰ্ড কপি তিনিটা কপি আছিল ন আগতে?
হয়।
আৰু কমাই কমে কমে থাকে ন? উম। তেতিয়া এনেকুৱা আছিলে। মই-মইতো অৰিজিনেল ল'ব নোৱাৰিলো, অৰিজিনেল কিমান চলে? থাউজেণ্ড বুলি কৈছিলে। তাপছ অ।
অ, তোমাৰ কিন্তু ফেঞ্চীৰ সেইখিনিত আছেই, ভাল ভাল তোমাৰ কাপোৰবিলাক হয়। পায় তাত ফাৰ্ষ্ট কপি। এই তোমাৰ বে-ব্ৰেণ্ডেড কাপোৰ বিলাকত ফাৰ্ষ্ট কপি, মাষ্টাৰ কপি এইবিলাক পায়।
হয় নেকি? অ, সেইটোতো হয়। এনে তোমাৰ ৱাটছ থে ৱাটছ পিন্ধা নে ব্ৰেণ্ডেড ৱাটছ?
মই ৱাটছ তেনেকে নিপিন্ধো, নিপিন্ধো তেনেকে ৱাটছ। ঘড়ী নিপিন্ধো মই তেনেকে।
মই টাইটেন ঠিলহ, অ অনে মই ভাবিছো, মাই লাইফত যেনেকুৱা, অ', মই লাইফত মানে এভ্ৰিথিং মা মানে অ', ব্ৰেণ্ডড লগাৱ মন আছে। এনেকুৱা মানে, বেছি কোৱানটিটি নালাগে মোক।
ভালেই।
সেৱাই কিছ ছোৱালীবোৰে কোৱানটিটি চাই। মানে বেছি লাগে, ইয়তক বেনদেদ লাগে। মোক কোৱালিটি লাগে, কিন্তু কোৱানটিটি লাগে। বেছি নালাগে। দুই তিনি হেজাৰ যোৰামান কাপোৰ হ'লেই হৈ যাব। এ', কিন্তু অ-এইটো লাগে। ব্ৰেণ্ডেড লাগে।
তুমি কি ভাবা?
আমি একদম অৰজিনেল ব্ৰেণ্ডেড বিলাকো পিন্ধিব নোৱাৰো বাৰু। অৰজিনেল বিলাক পিন্ধিব হ'লে মানে এইবিলাক পিন্ধিব নোৱাৰে মানে ইমান দাম।
হয়, তুমি এ' বেছি যি কি লোৱাাত ছিকি, এটাই লৈ লোৱা। অলপ দিন ৰৈ দিয়া। তাৰপিছত আকৌ এটা লৈ লোৱা। সেনেকুৱাকে লৈ লোৱা। তোমাৰ কাপোৰযোৰ তুমি ছয় সাত বছৰ
হয়, মানে মই ভাবো তোমাৰ হেৰি, লে জোতা, লং পেণ্ট আৰু তোমাৰ চাৰ্টটো মানে এ' ব্ৰেণ্ডেড পিন্ধিব লাগে মানে। এইকিটা, বস্তু চকুত পৰে আৰু। আৰু।
হ'ল, তোমাৰ ঘড়ি হ'ল, মানে মানুহে মানে, অ', এইটো নিজৰ ক'ব পাৰোঁ। কথা মানুহে অহেছ। সেয়ে ভাবা। কিছুমানে জোতা চোতা চব ব্ৰেণ্ডেড পিন্ধে। টি চাৰ্টটো ব্ৰেণ্ডেড পিন্ধে।
হয়, হয়, হয়। অ', এ', ন মানুহেটো কবই আৰু, এইটো ব্ৰেণ্ড পিন্ধিলে, যি মানুহটো ব্ৰেণ্ডেড হ'ব।
নিজৰ অ', যি ইচ্ছা সেইটো পিন্ধিলেই হয়। যি ইচ্ছা সেইটো অ', এ', তোমাৰ আঢ়শ টকাতে স্পৰ্টিং পাই, আঢাই হাজাৰতে স্পৰ্টিং পাই। এইযো তোমাৰ লতা, কি পিন্ধিবা। সেইটোৱেই আৰু।
ঠিক আছে দিয়া। আজি ৰাখিছো বাৰু। পিছত কথা পাতিম। হয়।
দিয়ক দে, ধন্যবাদ।